অ কি কৰি আছা?
এ বহি আছোঁ তুমি কি কৰি আছা,?
মই এই পথাৰ কেনে আহিছিলোঁ।
পথাৰত কি কৰি আছা তুমি?
ছাগলী চাব আহিছিলোঁ।
হয় নেকি অ তোমালোকৰ ছাগলী আছে নেকি?
আছে।
অ। ময়ো এজনী ছাগলী বিচাৰি ফুৰিছোঁ পুহিবৰ কাৰণে। এতিয়া ছাগলীএজনী পোৱা নাই তোমালোকৰ বেচিবা নেকি আছে নেকি বেচিব লগা?
আমাৰ দুজনী আছে আমাক লাগে।
হয় নেকি নে তোমালোকৰ ওচৰৰ কোনোবা বেচে নেকি সুধিবাচোন?
অ সুধিব লাগিব।
অ এতিয়া তুমি কি পঢ়া শুনা কৰি আছানে নাই।
কৰি আছোঁ।
অ কি পঢ়ি আছা।
চেকেণ্ড নিয়াৰ।
হয় নেকি অ চেকেনিয়াৰ হ'লে আৰু পৰীক্ষা আকৌ বেছি দিন নাই এ নহয় আৰু পৰীক্ষা আহি পালে ফেব্ৰুৱাৰী মানতে হ'ব নেকি পৰীক্ষা।
অ ফেব্ৰুৱাৰী ফেব্ৰুৱাৰীত নহয় ফেব্ৰুৱাৰী পাছত হ'ব।
অ কি কি চাবজেক্ট লৈছা এনে তুমি?
ইডুকেশ্যন পলিটিকেল স্বদেশ অধ্যান। আকৌ শিকতি এক্সা ইংলিছ অসমীয়া আছে সেইকিটা।
অ হয় নেকি অ? আমাৰ আকৌ ছোৱালীজনীয়ে হেৰি চাইন্সত পঢ়িছে যে সেইবিলাক। ল'ৰা নাইয়ে অসমীয়া ইংলিছ ধৰি লও চবৰে থাকে হয়? এতিয়া বাকী খিনি চাবজেক্ট বেলেগ আৰু এনে স্বদেশ অধ্যান। থৈছা যে কি প্ৰে্টিকেল চাবজেক্ট আছে জানোঁ।
হয় নেকি এনেই পেটিকেল চাবজেক্ট বিলাক- উ এতিয়া কিমানকে দিয়ে নাম্বাৰ?
আগত পচিশকে দিয়ে এতিয়া ত্ৰিশকে দিয়ে।
অ এতিয়াত তিৰিচ কে দিয়ে নি অ ইদোকেচন হেৰি নাই পলিটিকেল চাবজেক্ট নাই কিবা,
চিক অ প্ৰেক্টিকেল নাই তাত। পলিটিকেলত আ-
অ পলিটিকেলত আছে আৰু কি হয় চিকৰটিত আছে।
থাকে বা এই দুটা একজামত দুটা একজামত দুটা।
হয় আহ হয় নেকি? অ হয় হয়। এনেই কলেজত যাওঁতে তুমি কি খোজ কাঢ়ি যোৱা নে গাড়ীত যোৱা অ এনে হেৰি কম্পিউটাৰ শিকিছা নে নাই?
শিকা নাই শিকিম বুলি ভাবিছোহে। অসুবিধা হয় দ কম্পিউটাৰটো শিকা লেকে